হেল্ল'অ আহ শুনিছা নাই?
অ শুনিছোঁ কোৱা।
অ কি কৰি আছা?
এইয়া ভাতকেইটা খাই বহিছোঁ অলপ বাহিৰতে। তুমি?
অ', মইয়ো সেই এতিয়া দেউতাই তোমাৰ গা ধুলে দেউতাক গা পা ধুৱাই লৈ পেলাই পিছফালে বহিছোঁ।
আচ্ছা, 'বাকী গৰম কেনেকুৱা পৰিছে?
এই নকবা বহুত গৰম তোমাৰ ঘৰৰ ভিতৰত থাকিব নোৱাৰি ফেন কেইখনৰ বতাহো গৰম হৈ গৈছে। মানে তাকে মই আমাৰ পিছ ফালে মানে বাহনী এডৰা আছে তাতে বতাহ মাৰি থাকে মইয়ো সেইকাৰণে পিছফালে বাৰণ্ডাতে বহি আছোঁ আৰু।
অ ঠিকে আছে পথাৰ গৈছা নাই পথাৰ?
পথাৰ আমাৰ আধিহে এনে যোৱাটো যাওঁ চাবলে।
আচ্ছা।
খেতিত নমা নাই আধি দি থৈছোঁ যে।
অঁ।
তোমাৰ এনেই বয় হেৰি মানে আমাৰ এতিয়া কঠিয়া তলিয়া দৰা তাৰপিছত তাৰ পিছত আৰু কাষতে মাটিএডৰা আছে সেই দো ডৰা হে আছে প্ৰায় উঠিলে বুলিয়ে ক'ব পাৰি আৰু খেতি।
অ ঠিকে আছে।
তোমালোকৰ কোৱা?
আমাৰ খেতিত লাগি আছোঁ আৰু। বাকী গৰমত বেছি পৰিছে কাৰণে বেছি দেৰি পথাত থাকিব নোৱাৰি।
অ নোৱাৰি মানে কি এ অসুখ হৈ যাব ন ইমান গৰমত তুমি এতিয়া পথাৰত লাগি থাকিবাগে। জ্বৰ উঠি যাবগে। কিন্তু এই মুছলিম মানুহ সোপা পায় আকৌ দেই আমাৰ ইয়াত এটা কাম কৰি থকাৰ সোপা দেখিছোঁ নহয়। এতিয়াও তোমাৰ লাগি আছে পথাৰতে।
অ তেওঁলোকে পাৰে।
তাকে সিহঁতে পাৰে।
বাকী এতিয়া কলেজ বন্ধ ন?
কলেজ বন্ধ। ইণ্টাৰ্শ্বিপ কৰি আছো।
কি কৰি আছে?
ইণ্টাৰ্ণশ্বিপ
আচ্ছা- আচ্ছা, কিহৰ কি কৰিছে?
এই মোৰ ইণ্টাৰ্ণশ্বিপ মানে কি ফিজিকেল এৱাৰনেছ, এনেকে শাৰীৰিক চৰ্চা বুলি কৰিছো আৰু বিষয়টোত। তাৰপা তোমাৰ যোগা আৰু জিমো দেখুৱাই দিম।
অ, ঠিকে আছে।
তুমি কি কৰিছা এণ্টাৰ্ণশ্বিপ?
মই তোমাৰ ড্ৰামা কৰিলো, এই নাটকৰ মানে অকণমান প্ৰেক্টিচ
অহ।
নাটক শিকালেহি মানুহজনীয়ে আহি।
অ, অ, ইউনিভাৰ্চিটিতে হৈছিলে নেকি?
অ হৈছিলে অ, আমাৰ হৈ গ'ল।
অ হৈ গ'ল। মানে মোৰ সেই আমাৰো লগৰ মোৰ ভাগৰ লগৰ এটাও মানে তাতে কৰিছিলে। সি মোক কৈছিলে
অহ।
তাৰপা হেৰিয়াত, কেতিয়া জমা ল'ব তোমালোকৰ ৰিপৰ্ট বোৰ?
আমাৰ পঁচিছ জুলাই আগত দিবলৈ কৈছে আৰু।
অ, অ, আমাৰ বাৰু এনেকে ডেট দিয়া নাই কিন্তু মই আকৌ ইফালে ৰিপৰ্ট বনোৱাই নাই, তোমাৰ মই আগতে কোনোবাই কৰা পাম নেকি বিচাৰি আছো।
তাকে ময়ো ৰিপৰ্ট বনোৱাই নাই।
এ এলাহ লাগে এইবোৰ বনাবলে, তাতে বহুত দিন তোমাৰ যোৱা নাই যে স্কুললে।
হয়, হয়, সেইটোৱে আৰু বাকি ভাত কিহে খালা?
ভাত, ৰাতিপুৱা ভাতটো আমাৰ এনেকে দালি, তাৰপা ভাতকেৰেলা ভাজি, এনেকে খাইছো আও।
আচ্ছা, ঠিকে আছে।
মই মানে তোমাৰ ভাত খোৱা দেৰি হ'ল এই এই ৰাতিপুৱাতে খাবলৈ মন নগলে, তাৰপিছত তোমাৰ চাৰে এঘাৰটা, বাৰটা এনেকুৱাতহে খাইছো।
উম, হয়, হয়।
বেছি দেৰি হোৱাই নাই খোৱা তোমাৰ, এই ইমান গৰমত খাবলৈ মনো নাযায় তাতে গৰম ভাত দেখিলে যে একেবাৰে মুখ- চুখ কোচ খাই আহে।
উম এই গৰমত পইতা ভাত খাব লাগে।
অ পঁইতা ভাত খাবলৈ হলে ভাল।
চিনি পোৱা নাই পঁইতা ভাত?
এই খাওঁতো আমি পঁইতা ভাতে।
আচ্ছা।
তুমি কিহে খালা ভাত?
মই তোমাৰ দালি, তাৰপিছত আলু আৰু ভাতকেৰেলা পিটিকা।
অ, ঘৰতে হৈছেনে ভাতকেৰেলা?
হয় আও।
অ, আমাও সেই অ আমাও সেই ঘৰৰে বাৰু ভাত কেৰেলা, এইবাৰ পাচলি লগাইছিলো চবতছে বেছি ভাতকৰেলাই হৈছে।
হয় ভাত কেৰেলা তোমৰ তোমৰ ইমান প্ৰতিভাৰ কৰিব নালাগে আও।
অ হুজানে ভাল।
উম নিজে হৈ যায়।
অ তোমাৰ উম গুটি দিয়াৰ পিছত গছজোপা হোৱাৰ পিছত লাহেকে জেং দুডাল দি দিলেই হ'ল।
উম সেইটোৱে।
তাৰপিছত আকৌ তোমাৰ এই এইবাৰ তোমাৰ কোমোৰা কৰা আছিলে কোমোৰা দুজোপা তাৰে এজোপা মৰিলে।
হয়।
এজোপা আকৌ তোমাৰ ধুনীয়াকে লাগিছে ভালেমান লাগিছে মানে কোমৰা বৰ্তমান।
অ ঠিক, এতিয়া ঘৰতে খাইছা নে, নে বেচিছা?
নাই বেচা নাই ঘৰতে খাই আছো, অ। আমাৰ এই দেউতা সেই অসুখ যে মানে হেৰি খাব নোৱাৰে চব বস্তু খাব নোৱাৰে সেইটো কাৰণে এতিয়া কোমোৰা খাব পাৰে, অমিতা খাব পাৰে, সেইবোৰ মানে ঘৰত হলে নেবেচো মানে সাধাৰণতে।
হয়।
উম। বাকী তোমালোকৰ ঘৰত কেনেকুৱা খবৰ খাতি?
আমাৰ ঘৰত ঠিকে আছে আৰু বাকী, চবত
অ মাহঁতৰ দেউতাহঁতৰ ভাল?
ভাল ভাল, গৰম পৰিছে যে চব শুই আছে ফেন লগাই।
এই নকবা আৰু তোমাৰ পোকা পৰি থকাহে হয় আৰু এইটো গৰমত।
তাকে অ।
উ বাকী খানা চানা খাইছা নেকি এইকেইদিনত?
খানা চানা খোৱা নাই অ, মই ঘৰৰ পাই তেনেকৈ ওলোৱা নাই গৰমৰ কাৰণে।
অ আমি আকৌ মাজতে খালো যোৱা সপ্তাহত হয় লগৰ কেইটামানৰ সতে চেচালৈ গৈছিলোঁ।
হয়।
তাৰপিছত তাতে খালো ভাল লাগিলে বাৰু দেই এই ঢেৰ মানুহ তোমাৰ এইকেইদিনত যে বহুত মানুহ আছে গৰমটো বেছি যে তাত।
অ হয় হয়।
অ তাত মানে তোমাৰ চেচা ভিতৰলে সোমাই দিলে গমেই নাপায় পুৰা ঠাণ্ডা হৈ থাকে পানী বোৰও ঠাণ্ডা।
হয় তাত গা ধুবলৈ ভাল আৰু।
অ গা ধুবলৈ ভাল।
উম।
তাৰপিছতে আমি আকৌ এবাৰ যোৱাৰ কথা আছিলে কিন্তু এতিয়া কালি কিবা এক্সিডেণ্ট এটা হৈছে নহয় গম পাইছা চাগে।
অ শুনিছো অ।
অ সেই কাৰণে তোমাৰ এতিয়া নাযাও বুলি ঠিক কৰিলো।
আচ্ছা ঠিকে আছে বাৰু এক্সিডেণ্টটো মানে ডাঙৰে আৰু
তাকে ডাঙৰে।
সেইটো এতিয়া প্ৰিপ্লেন নে এক্সিডেণ্টত জানো পায়।
এ জানো পাই সেইটো নাজানো বাৰু, আজি আকৌ নিউজত দেখিছো পুলিচো গৈছে তালে।
অঁ সেইকাৰণে কৈছোঁ তেনেকে ওলাইছে মানে।
উম। এই আমাৰ পৰা ইয়াৰ পৰা বেছি দূৰ নহয় নহয় আমাৰ গাঁৱৰে লগৰ কেইটামানৰ লগৰে মানে আমাৰ গাঁৱলৈ আহিছে লৰাটো আগতে। মিচিং ল'ৰাটো আমাৰ এই আমাৰ লগৰ আমাৰ গাঁৱতে মানে আমাৰ লগতে থকা ল'ৰা তাৰ লগৰে দেই। তাৰপিছত তোমাৰ মাজতে আহিছিলে হা, মিদু লগ পাইছিলো কথা চথা পাতিছিলো তোমাৰ এ ভাল লৰা এনেই কথা বতৰাই।
হয়।
তাকে বেয়া লাগি গৈছে শুনি পেলাই ঘটনাটো।
তাকে কি কবা আৰু উপায় নাই।
তাকে তাকে, তোমাৰ এইবোৰ এ আজিকালি মানে এইবোৰ সাধাৰণ কথা হৈ গৈছেগৈ গম পাইছানে।
আজিকালি এক্সিডেণ্টতো হৈ থাকে মানে।
এক্সিডেণ্ট হৈ থাকে তোমাৰ ইটো পিছত সিটো ঘটনা তোমাৰ হৈয়ে থাকে দেখোন।
হয় হয়, মাজতে যোৱা মাহতো বহুতকেইটা এক্সিডেণ্টত হ'ল।
বহুত কেইটা এক্সিডেণ্টত, এতিয়া আমাৰ সন্মুখৰ ৰাস্তাটোতে কিমান
মানুহ নাবাচি মানে মৰি যায়।
অঁ মৰি যায় অঁ। উম তাকেহে তোমাৰ তাৰপা এতিয়া আমাৰ চেঁচালে যোৱাটো কেনচেল হ'ল, তাৰপিছতে আকৌ এতিয়া চিন্তা কৰি আছো দুপাঙতে খানা এটা খামগে বুলি এইকেইদিনতে।
অঁ খাব পাৰি, খবৰ দিবা মোকো।
অঁ দিম দিয়া খবৰ।
এ দুবাঙত তেনেকে গা পা ধুব পৰা জেগা আছে নাই অ নদীত।
দুপাঙত তেনেকুৱা মানে দুবাং নদীখনেই আও।
নদীখন তোমাৰ ইমান বাম আকৌ, মানে তোমাৰ নামি পেলাই সাত বালি অঁ সাঁতুৰি এনেকে গা ধুব পৰা জেগা কম আছে।
অঁ, সেইটো হয় বাৰু, এনেই আৰু ফুৰিব যাব পাৰি অকমান টাইম পাছ।
অঁ তেনেকে যাব পাৰি, কিন্তু মানে গা ধুবলৈ যাব মন মানে গা পা ধুবলৈ পালে ভাল লাগে।
হয় গা ধুবলৈ হলে ডাইৰেক্ট চেচা যাব লাগিব।
উম, কিন্তু এতিয়া চেচাত মানে এই ঘটনাবোৰ হৈ আছে যে এতিয়া যাবলৈ দিয়ে নে নিদিয়ে? আৰু নিজেও অলপমান বেয়া লাগিছে মানে।
হয় হয়। কি কবা উপায় নাই?
উপায় নাই দিয়া। তাতে ইমান গৰমত তোমাৰ এতিয়া ঘৰতো সোমাই থাকিব নোৱাৰি নহয় গম পাইছা নাই?
হয় হয়, বহুত গৰম পৰিছে ভিজৰতো সোমাই থাকিব নে গছৰ তলত বহিব লাগিব এতিয়া।
অঁ, সেই গছৰ তলতে তোমাৰ বাহনি এতিয়া আমাৰ ঘৰৰ ওচৰতে অঁ, পিছফালে মানে বাহনি এখন আছে, বাহনিখনত পিছত তলতে বহি থকা হয় আও গোটেই মানুহবোৰ। তাৰপা তোমাৰ খেল - চেল খেলো, লুডু - চুডু খেলি থাকো এতিয়া।
হয় কি আবেলি খেলানে?
আবেলি বুলি নহয় এই দুপৰীয়া সময়তো।
অ আচ্ছা আচ্ছা এনে হেই খেলা নাই বাকী ফুটবল, ভলীবল এনেকোৱা কিবা ক্ৰিকেট?
অ ক্ৰিকেট খেলো।
আচ্ছা এইকেইদিন খেলিছা?
এইকেইদিন নাই খেলা এই পথাৰত পানী হৈ গ'ল নহয়?
হয়।
আৰু তোমাৰ মাটি ৰুইছে চবফালে।
আচ্ছা মানে জেগা নাই অ।
এ বতৰতো, বাকী বেলেগকে কতো ওলাই যোৱা নাই?
বাকী এতিয়া গৰম বন্ধ হৈ আছে নহয়।
গৰম বন্ধ অ, তুমি ফুৰিবলৈ যাবানে কি?
ফুৰিবলে মামাৰ ঘৰত গৈছিলো। তিনি - চাৰিদিনমান থাকি আহিলো। অ তেনে তেনেকে কতো যোৱা নাই আৰু।
অ মোৰ তেনেকে জৰা হোৱা নাই বাৰু দেই মানে কি আমাৰ দেউতাও গা চা ভাল নহয় যে?
হয়।
দেউতা তোমাৰ গাটো ভাল হলে যাব লাগিব ওলাই মেলি।
হয় হয়।
উম আপাৰ হেৰিয়াৰ এইটো কি বুলি কয় এই আমাৰ ফালৰ পৰা বহুত ল'ৰা এতিয়া শ্বিলঙলৈ গৈছে।
আচ্ছা শ্বিলং।
উম আমাৰ ঘৰ ওচৰৰ পৰিয়াল দুটাও গৈছে শ্বিলঙলে।
হয়।
তাৰপিছতে কৈছে মানে তোমাৰ এ বেছি খৰচ নপৰে গম পাইছা নাই আমাৰ এতিয়া ইয়াৰ পৰা শ্বিলঙলে বোলে তোমাৰ পঁচিশ আৰু তিনি হাজাৰ টকা মানৰ ভিতৰত ধুনীয়াকে থাকি জাগাবোৰ চাই ঘূৰি আহিব পাৰি বোলে।
অ মানে কম বাজেটতে হৈ যায় আৰু।
অ বহুত কম বাজেটতে হৈ যায় এতিয়া আমাৰ ওচৰত ধৰি ওচৰত ধৰি লোৱা ষ্টেচনটোৰ পৰা উঠি পেলাই গুৱাহাটী গুচি গলো নহয়। মানে তোমাৰ দুশ টকাৰ ভিতৰতো ট্ৰেইন টি টিকেট হৈ যায় ন?
হয়
তাৰপৰা গুৱাহাটীৰ পৰা তোমাৰ শ্বিলঙলৈ আঢ়ৈশ টকা তিনিশ টকাত বোলে পাই যায় বোলে টেক্সি।
ঠিকে আছে তেতিয়া মানে বাজেটতো কম হয় আও।
অ কম বাজেটতে ধুনীয়াকে ঘূৰি আহিব পাৰি এতিয়া অন্য জেগালে গ'লেতো এতিয়া বাজেট বহুত বেছি পৰি যায়।
উম এতিয়া তাৰ পৰিৱেশটো ঠাণ্ডা এতিয়া এই গৰমতে যাব পাৰি আৰু।
অ গৰম কেইদিনতে যাব পাৰি যাবলে ভালো হয় মানে গৰমকেইদিনত।
হয় হয় অলপ এনজয় কৰি আহিবলে পাৰি।
উম বাকী ভাবিছা নি তেনেকে যোৱা মেলা কথা
যোৱা মেলাৰ কথা এতিয়া ভবা নাই এনেই মনটো আছে যাবলৈ
অ আমি বাৰু তেতিয়া উলিয়ালে ক'ম তোমাক এ আমি এতিয়া মানে পতা নাই লগৰ কেইটাই দেই মই এতিয়া ক খবৰটো পাইছোহে এতিয়া ঘূৰি অহা খিনিয়ে কৈছে মানে তহত যাব পাৰ কমতে হয়
উম হয়
উম তেতিয়া অলপ
ঠিক আছে গ'লে ক'বা বাৰু
কম অ কম তোমাৰ হেৰিয়া এ ঘৰতনো কিমান সময় থাকিবা হয় নহয়
হয় হয় আমনি লাগে ঘৰত
আমনি লাগে অ হম বাকী ঘৰতে মাহঁত আছে নে নাই?
মাহত আছে, অ মাহত শুই আছে।
অ বাকী এতিয়া তুমি ঘৰত অকলেহে ন ল'ৰা এটাহে তোমালোকৰ
নাই আমাৰ ল'ৰা দুটা ভাইটি এটা আছে
অ ভাইটি এটা আছে নেকি?
উম মই ডাঙৰ সি সৰু
পথাৰত নিজে গৈছা নে কি
পথাৰ নিজে কৰিছো অ বেছি নহয় অকণমান আও
অ
হ'বয়ে আৰু কাইলে পৰহিলে মানে
অ আজৰি হ'বা
আজৰি হম আও
উম আলি চালি তুমিয়ে দিয়া নে দেউতাই দিয়ে
নাই মই তেনেকে নাযাও ইমান দেতা দেতাই দিয়ে বাৰু
অ এ ভাল অ দেউতা এতিয়া স্বাস্থ্য ভাল হৈ আছে লাগিব পাৰিছে ভালেই দিয়া উ আমাৰ আকৌ দেউতা স্বাস্থ স্বাস্থ্যতো বেয়া হৈ গ'ল
অ সেইটো হয় বাৰু এতিয়া তোমাৰ ৰোৱনী লগালেও তোমাৰ বহুত টকা গুচি যায়
হাজিৰা বহুত অ
হাজিৰা বহুত অ সেইবাবে ঘৰতে কৰো আৰু মাহঁতে ৰুৱে
অ ঠিকে আছে তেনেকেই ভাল অ খেতিটো আজিকালি তোমাৰ ৰোৱনী পাঁচশ টকাৰ তলত নাপায়েই
অ ৰোৱনী এতিয়া চাৰিশ পাঁচশ এনেকোৱা আৰু অ ঠিকে আছে
উম তাকে